হেল্ল'।
হেল্ল'।
শুনিছেনে?
অ শুনিছোঁ শুনিছোঁ।
অ অ।
অ ভালেই অ। শুনা।
অ মোৰো ভালেই দিয়ক। অহ হ এজটো কাৰণে ন? মই মানে জব কৰি আছো।
মই হাউচ ৱাইফ বাৰু।
অ অ
হ'ব একো নাই আপুনি ক'লেও কথা নাই তুমি ক'লেও কথা নাই ন। অ অ এতিয়া ডিপাৰ্টমেণ্ট কি বাৰু? আপোনাৰ ডিপাৰ্টমেণ্ট?
মোৰ এডুকেশ্যন।
অ অ অ। সেয়া বাকী চাহ-তাহ খোৱা হ'ল?
অ খালো আপোনালোকে খালে?
খালো খালো। মই ভাতেই, ভাত বনাই মানে হৈছে প্ৰায়। এই বাচ্ছাটো। মায়ে সোনকালে বনাব লাগে যে তাৰ পা সে সেইটো কাৰণে সোনকালে আমাৰ খোৱা হয় বতাহ খুৱাই কৰি দিয়াৰ পিছতে
উম হয় বাৰু।
তেওঁ অকণমান দেৰি হয়।
উম আমাৰো হয় তেনেকুৱাই মানে কি হয় যদি মানে স্কুল থাকে ন স্কুল থাকিলে তো আগদিনাখন সোনকালে খাই বৈ শুই যাওঁ যদি স্কুল নাথাকে তেনেহ'লে দে খাই দিওঁ তেতিয়া ৰাতিপুৱা অলপ দেৰিক খাই যায়, তেনেকোৱাই কৰোঁ আৰু
অঁ অঁ
সেটো হয় অ বেবীটো সৰুহে আছে মানে আপোনাৰ দুবছৰ হৈছে ন অ সৰু হৈ থাকিলেনে অলপ সোনকালে খুৱাই দিব লাগে ভাতটো অ আহ সেইটো কাৰণে আৰু সিহঁতে খেলিও ফুৰে ন বহুত একেঠিয়ে নাথাকেই নহয় অ সেইটো কাৰণে
উ আপোনাৰ ল'ৰা ছোৱালী
নাই নাই মই বিয়া হোৱা নাই বাৰু হিহিহি‌ অ হয় নাই একো নাই গম পোৱা নাযায় যেতিয়া নো একো অ সেইটোৱে মই মানে জব পাইছো বেছি দিন হোৱা নাই তিনি বছৰমান হৈছে আৰু
হয় হয় হয় তাকে মই অ একো নাই একো নাই অকমান লাহে ধীৰে হোৱাই ভাল নহলে সংসাৰৰ জ্বালা সোমালে
অ নোৱাৰিয়ে আও মানে কি হয় অ চাকৰি মানে জীৱনটো আৰু মানে বিয়া জীৱনটো টোটেলি বেলেগ সজায় যে ন বহুত বেলেগ সজায় এতিয়া ঘৰত থাকি মানে চাকৰি কৰাটো বহুত বেলেগ হয় কিন্তু আকৌ মানুহ জনৰ ঘৰত থাকি চাকৰি কৰিলেও বহুত বেলেগ
বেলেগ হয় উম
এতিয়া মায়ে ধৰি ল ইমান ধৰি ল কষ্ট নিদিয়ে ন চাগে কৰি থাকে কাৰণে ধুনীয়াকে বনাই কৰি দিয়ে, কিন্তু তাতো কোনেও নুবুজিব ন এইটো
চিৰন্তন সত্য আৰু মানে তই বোৱাৰী হৈছ যেতিয়া তই যেনেকে নহয় কৈ কৰ খা যা
অ সেইটোয়ে, নিজৰ খিনি নিজেই কৰিব লাগিব সেইটোৱে মোৰ যে - যেনিবা এইটোয়ে ভাল আৰু ঘৰ যত মানে চাকৰিও তাতে যেতিয়া ইমান প্ৰব্লে - মানে অসুবিধা নহয় আৰু। তেনেকে পিছলৈও সেইটো কাৰণে অ অ ঠিকেই হৈ আছে। ধৰি লওঁ, বিয়া মানে মানুহজনৰ ঘৰৰ মানে চৰতে। আৰু মোৰ ঘৰো মানে ওচৰতে আৰু স্কুলো মোৰ মানে ওচৰতে, ইমান দূৰ নহয়।
অ', নহলে ঠিকে।
ঠিকে আছে অ', অসুবিধা নহয় কাৰণ মোৰ ঘৰত পা মানে মানুহজনৰ ঘৰলৈ মানে যিমান কিলোমিটাৰ হয় মোৰ ঘৰৰ পৰা স্কুলো সিমানেই হ'ব। ত' তেওঁলোকৰ ঘৰৰ পৰাও মানে স্কুল ধুনীয়া মানে ডিষ্টেন্সত আছে। সেনেকুৱা। পিছলৈ আৰু
সেইটোৱে কেতিয়াবা মানে ভাব মাৰ তাতে গৈ পেলে
অ', অ', অ'। টেনচন নাই। মানে স্কুলৰ পৰা মানে দুপৰীয়াৰ সাজটো মা ঘৰত খাবলৈ বেছি ভাল হ'ব। তাৰ পিছত গ'লেই হ'ল মানুহজনৰ ঘৰত মানে, তেনেকুৱা। সেইটোৱে আৰু, আৰু সেইটো কথাত মানে মানুহজনক মানুহখিনিও মানে ফ্ৰী মানে। আগৰ পৰাই মোক চিনি পায় যে। সেইটো কাৰণেতো তেওঁলোকৰ প্ৰব্লেম নাই। মানে, মোৰ ঘৰতো কোনো নাই। মাক চাবই লাগিব। উম। মানে মোৰ বা ভণ্টি আছে। যদি সিহঁত তেওঁ নিজৰ নিজৰ কামতেই মানে তেখেতেঁও বেলেগ বেলেগত আছে। মইহে ধৰি ল ঘৰত আছোঁ এতিয়া মাৰ লগত, তাইও ধৰি ল এতিয়া চাকৰি কৰে। তো তাইও নিজৰ কাম কৰিবই লাগে। বাউ এ তেন কে ভন্টিও কৰে মানে আমাৰ। সিটো মানে সিহঁতে মানে মেডিকেল ডি পাৰ্টমেণ্টৰ তে মই তাৰ কাৰণে ইয়াতেই পাইছোঁ আৰু ইয়াতেই কৰি আছোঁ। তেনেকা আৰু সেইয়াই উম অ বুজা বুজিটো থাকিলে ভাল আৰু মানুহখিনিয়ে খালি বুজাবুজি হ'লেই হ'ল।
সেইটোৱেই অ সেইটোৱে সেইটোৱে
সেইটোৱে।
কি ঘৰত
বাকী ঘৰত এনেই মা আছে, মই, মোৰ বা, আৰু মোৰ ভন্টি।
অ' অ' উম্‌ অ' অ'- মই- প মই, মোৰ হাজবেণ্ড ল'ৰাটো তাৰপৰা শাহুু-শহুৰ
অ' উ তেনেকে আৰু- ভালেই দিয়ক। সৰু মানে পৰিয়াল আৰু। সুখী পৰিয়ালো। হলে- সেহহে অ'-
মানে এনে এটা এটা সুখ-টো এটা নিজৰ কথা ন? সুখৰ সংজ্ঞাটো চবৰে-উম্‌-কিছুমান-আ' সেইটোৱে।
আৰু কেতিয়াবা কি হয় মানে-উম্‌-উম্‌ কওঁকচোন কওক আপুনি কওঁক।
হয়। কিছুমানে মানে অলপতে সন্তুষ্ট-
অ' অলপতে সন্তুষ্ট, অ' সেইটোৱে আচলতে পইচাই। কাকো মানে হে সুখী কৰিব নোৱাৰে ন। ময়ো ভাবো সেইটো। এতিয়া মোৰ ক্ষেত্ৰতো, উম্‌ মনৰ শান্তিটো মোৰ এতিয়া - মোৰ মানে যাৰ লগত বিয়া ঠিক হৈ আছে তেওঁও মানে এনেই ধৰি লওঁক নৰ্মেল জব্‌ কৰে। ধৰি লওক মই গৰ্ভমেণ্ট কৰোঁ, তেওঁ প্ৰাইভেট কৰে। তো মানে পইছাটো ইম্পৰটেণ্ট নহয় ধৰি লওঁক ক'বলৈ গলে এতিয়া তেওঁত- কিন্তু মানে সেই -যদি ঘৰখন। ভাল হয়। মানে আৰু কয় নহয় বহুত টগা লগত। থাকিও মানুহে মানে সুখী নহয় আৰু বহুত কম। টকাতে মানুহ সুখী হৈ যায়গৈ। অ' অলপতে। আমাৰো মানে ঘৰৰ পৰি - পৰিয়ালটো তেনেকুৱায়ে। মোৰ দেউতাৰো আগতো এগৰা। এগল মানে শিক্ষক আছিলে। তো তেওঁ চাকৰি কৰিছিলে তেনেকে আমাৰ চবকে চলাইছিলে। তো তাৰ পিছত মোৰ দেউতা ধোলে ধোক। কালে ধুকোৱা পিছত মায়ে ধৰি লোৱা তেনেকে। পেঞ্চন দিয়ে আমাক চলালে। তো এতিয়া-বা- বাও কৰে, ভন্টিয়েও কৰে বা মইও কৰোঁ। তথাপিও মানে এইটোৱে- মানে আমাৰ মিডোল ক্লাছতো তেনেকেই থাকিব আৰু! সেইটো হেৰিতে থাকি গ'ল ধৰি লওক। যিখিনি পাইছে তেনেকে।
সেইটোৱে। কিছুমান ধেৰ ডাঙৰ ডাঙ সেইটোৱে ডাঙৰ অটালিকা হৈও সুখ নাই ন। সেইটোৱে উম উম উম।
বস্তুতে সু। সুখী হৈ যায় আৰু সেইটোৱে। কেনেকেই ভাল লাগে দিয়ক ন। উম চব কৰে বেলেগ বেলেগ যে। এতিয়া জীৱনটো লোকৰ লগত তুলনা কৰিলেও নহয় আ।
নহয় নহয় নহয় নহয় যাৰ যেনেকুৱা মানে মনটো যাৰ যেনেকুৱা যি বিচাৰে।
সেইটোৱে বেলেগৰ লগত তুলনা কৰিলেও নিমিলে কিছুমান। উম নিজৰ সামৰ্থ‌ হিচাপে ভাবিব লাগে চবে, সেইটোৱে আৰু। উম।
এতিয়া মোৰ যদি ইনকাম হয় এটকা ম। যদি। খৰচ কৰো তিন টকা।
কেনেকে হ'ব? অ ছেভিংছে নহ'ব আমাৰ ন। ত' আমি এনেকে ভাবিব লাগে যদি আমাৰ ইন কম যদি দহ টকা নে আমি মানে ধৰি লওঁক তিন টকা এটা জমা কৰিবই লাগিব। সাত টকাতে আমি চলিব লাগিব কিন্তু আমি যদি আৰু ভাবো বোলে নহয় আমি দহ। এটকা টকা দহ টকাই খৰচ কৰি দিও তেতিয়া আমাৰ জমাও নাথা কিব। কালি অসুবিধা হ'লে কোনেও আমাকতো সহায়ো নকৰিব তেনেকে ন। উম, সেইটোৱে নিজৰটো সদায় নিজৰ। নিকা আৰু, তেনেকেই চলি আছে আৰু। জীৱনতটো মানুহ-
সেইটোৱে সেইটোৱে। তাকে বাকী ভাল বাকী এতিয়া ৰাতি সাজ কিহে?
ৰাতি এতিয়া মাছ আছে আৰু। মাছ অনা গৈছিল। ত' মাছেদি বনাম আৰু বনাই পেলাই খাম আৰু। অহ সোৱাদ দেৰি হয় আমাৰ অ'। মায়ে কিন্তু কয় সোনকালে খাব লাগে স্বাস্থ্যতটো ভালে থাকে তে এতিয়া কিন্তু কি হয় মানে, আজিকালি সোনকালে মানে বহুত দেৰিকে সন্ধিয়া হোৱা হৈছে ন',? দিনতটো দীঘল হৈ গৈছে যে আপোনাৰ চাহ খাওঁতে -খাওঁতে সাতটা বাজি যায়। ত', এবাৰ চাহ খোৱাৰ পিছত ন', ভাত খাবলৈ একদম মন নাযায়। তাতে বিশেষকৈ গাখীৰ চাহ যদি খাই দিলে, তেনেহ'লেটো ভুক নালাগে আৰু হেই খাওঁ, এতিয়া দস্তামান বজাত ভুক লাগিব। ত', সেইটোকাৰনে অলপ খোৱাতো দেৰি হৈ যায়।
অহ অ অ
সোনকালে খাব চেষ্টা কৰো বাৰু
আহ আহ আহ
হজমটোও নহয় নহয় সোনকালে শুই যোৱা যায় ন টোপনিটোও আহি যায় সেইটোৱে আৰু আপুনি ভাত বনালে
এ ল'ৰাটোক খোৱাম আজি বৃহস্পতিবাৰ নে মোনিয়াম
অ আমাৰো একেই মানে দিনতহে আমি নিৰামিষ খাইছো কিন্তু এতিয়া মানে আমি মাছ ললো যে মাছ খাব লগা হৈ গৈছে আৰু এতিয়া এনেয়া আমিও বৃহস্পতি বাৰতটো নিৰামিছ দে খাওঁ পাই ভাগ
অ আমাৰ মানে হেৰি এ জাতিলাও আছিলে সেই তাকে ভাজ আৰু দালি বনাই থৈছোঁ সেয়াই আৰু পাপৰ চাপৰ পিছত খাওঁতে ভাজি
ভাজি লব আৰু উম আপুনিয়ে কৰে আৰু চব ঘৰৰ অ
এই লৰাটোক পাপৰ নিদিওঁ মানে সেইটো মানে তাক খোৱাই কওঁ খুৱাই কৰি লৈ পেলাই সেই তাত সেই কৰি লও
অ খুৱাই দিব আৰু সি শুই যায় নে জল কি
হা হা
সি টোপনি জলদি যায় নে
নাযায় কেতিয়াবা দহটা বাজে
অ মোৰ মানে বৰমা ছোৱালী অ মোৰ মানে বৰমা ছোৱালী এজনী আছে যে তিনি বছৰ মান হৈছে মানে বৰমা ছোৱালি ছোৱালীয়ে আৰু তাইও মানে একে তিনিটা বজালৈকে টিক-টিকাই ঘূৰিয়েই ফুৰে। ফুৱে, এংকা
নাই, মই ইয়াক মানে সেইটো অভ্যাস কোৱা নাই, মানে মাজতে হৈছিলে, তাৰ তাৰপিছত কি কৰ লাইট-চাইট অফ কৰি? মানে বিচনাতে থৈ দিওঁ মানে। সেই থওঁতে থওঁতে তেতিয়া মানে এতিয়া তাই কি হ'ল, আন্ধাৰতহে তাই টোপনি যায়। যদি লাইট জ্বলি থাকে, তাই টোপনি নাযায়। সেইটো কাৰণে সি ভাত খোৱাৰ পিছতে মানে ম- দিম লাইটটো জ্বলাই- থৈ দিওঁ মানে। তাৰপিছত সেই বিচনাতে এনেকে- কৰি এইবোৰ, অলপ সময় ময়ো শুই থাকিব লাগে আৰু। তাৰপৰা সি শুই যায়।
অহ। ঠিকে আছে দেওবাৰ‌ ন? অহ, হ'ব দিয়ক। অহ, অহ।